হেল্ল'
ৰ' মোৰ মাতটো শুনিছা
হয় শুনা পাইছো।
অ্ কি খবৰ তোমাৰ?
আছো দিয়ক ভালে আপুনি
অ ভালে আছো। অ বা-বাকি তোমাৰ তোমাৰ ঘৰত সকলোৰে ভালনে
ভাল-ভাল মোৰ ঘৰত চবৰে ভালে আছে। আপোনাৰ আপোনাৰ ফালৰ ফেমিলিৰ কি ভাল খবৰ নাই ভাল
অ অ ভালে আছে সকলোৰে ভালে আছে ইয়াতে মই তোমাক আ ফোন কৰিছো ছিলো এটা কথা সুধিবৰ কাৰণে
হয়, কওকচোন?
এ তোমাৰ দেউতাইটো আগৰ পৰাই খেতি কৰি আছিল মই জনা হিচাপত। হেল্ল' হেল্ল' হেল্ল'
হয়, শুনা পোৱা নাই নেকি মোৰ আবা
অ হয় হয় মা মানে মাজতে ব অলপমান আ মাতটো একো অহা নাছিল যে কাৰণে আ তোমাৰটো হয় হয় তোমাৰ দেউতাইতো আগৰ পৰাই খেতি কৰি আছিল মানে তোমাৰ বা মানে ঘৰতে যিটো বাগান আছিল তাতে তোমাৰ, আ খেতি কৰি থকা মই গম পাও তোমাৰ দেউতাই। অ', এইবাৰ কি কি খেতি কৰিছে? কি? মানে কি? শাক পাচলি কেনেকুৱা ধৰণৰ কি হিচাপত আছে তুমি? কি হ কিবা জানা নেকি?
হয়, মানে এতিয়া আগত নিচিনা খেতিতো কৰিব নোৱাৰা হৈছে। কাৰণ, এতিয়া বৰষুণৰ দিন চলি আছে। হয়। যিহেতু, এইবাৰ খেতি অলপ ভাল হৈছে আগতকে।
হয় হয়, শাক-পাচলি ভালে খিনি হৈছে।
হয়, হয় এতিয়া শাক-পাচলি ভালে হৈছে, তাৰ ওপৰত এতিয়া বতাহ বৰষুণতটো দিয়ে আছে আপুনি গমেই পাইছে।
হয়, হয় সেইটোতো, এইফালেও আহি এ আছে তোমাৰ এদিন এৰিএদিন এনেকে আহি থকা মই দেখিছো, গম পাইছোঁ। হেল্ল'। হেল্ল', হয় শুনিছা অ', মানে এ সেই সেইফালেও তোমালোকৰ কলে বহনে ব এটা বৰষুণ আহি আছে নেকি? হেল্ল'।
হেল্ল'।
হয় হয়। তোমালোকৰ ফালে সঘনাই বত তাহ বৰষুণ দি আছে নেকি?
হয় বতাহ বৰষুণ দি আছে বৰ্তমান আমাৰ এইফালে, হয়।
একো ভালদৰে হোৱা নাইে নেকি?
আমি এইবাৰ তামোল খেতি কৰিছিলো অলপ। তামোল খেতিত এইটো যে অলপ ভাল হৈছে আমাৰ আগতকে।
অ', আচ্ছা। ঠিকে আছে, এতিয়াততো তামোল পকীবৰ হোৱা নাই চাগে ন'?
নাই, এতিয়া বৰ্তমান আধা মাহ হৈছে সেইকাৰণে অলপ কেঁচাই আছে তামোল বিলাক। আমি ভাবি আছো অলপ বেছি খি পকীলে মানে আমি এজন বেচিব পাৰো অলপ।
অ', আচ্ছা ঠিকে আছে, আৰু এনে ব তমাৰ শাক-পাচ চলি এই এইবোৰ হৈছে লগাইছিল নে দেউতাই?
হয়, হয়, এইবাৰ শাক-পাচলি লগাইছিলে বাট আগৰ দৰে ইমান মানে হোৱা নাই এইবাৰ অকমান অকমান হৈছে তাকো চলি যাব বৰ্তমান।
হয়, আমাৰ ইয়াতেতো তোমাৰ শাক-পাচলিটোয়ে ভালদৰে নহয়। সাৰ একো নাই ন? হয়, এ তোমাৰ গোবৰ নাথাকিলে শাক-পাচলি বোৰ ইমান ভালদৰে নহয়। অ' মই অকনমান মা এ, ৰৰুইছিলোঁ লাই শাক, পালেং শাক। এনেকে মই কিবা কিবি মিহলি কৰি ৰুইছিলোঁ হৈছে, কিন্তু সিমান ভালদৰে হোৱা নাই আৰু গোবৰো পোৱা নাযায় যে আজিকালি।
হয়, মানে উম। আপোনালোকৰ হয়, আমাৰ মাটিতো অলপ ভাল, সেইকাৰণে অলপ শাক-পাচলি বিলাক জল্দি মানে, হয়।
হয়, হয় সেযোৰ মাটি মাত মাটিৰ লগতো কথা আছে যদি মাটি ভাল হয়, তেনেহ'লে বা কিবা যদি ৰুইছা সেইটো ভালদৰে এ, সোন কালে হৈ যায় আৰু এতিয়াতো বৰষুণ বৰষুণৰ বতৰ সেইকাৰণে বৰষুণ বৰষুণ দি থাকিলেতো বা ইমান ভাল নহয় গোটেই গোটেইখিনি মাটিখিনি কোমল হৈ যায় যে এ সমস্যাৰ সৃষ্টি হয় কিছুমান আহ আৰু মই মানে আগতে তোমাৰ দেউতাৰ পৰা শাক-পাচলি ভালে খিনি আনি কিনে এ মাজে সময় খাইছিলোঁ তো সেইকাৰণে আমাৰ মনত পৰিছে তোমাৰ দেউতাইটোতো আগতে ভালে খিনি খেতি কৰিছিল। শাক পাচলি কৰিছিলে আৰু বেচা মই বেচাও দেখা পাইছো। কিলো
হয়, হয় খুব বেছিছিলে
হয়, বজাৰত নিকিনি বেচাও দেখা পাইছিলোঁ।
একচুৱেলি আগৰ দৰেতো এতিয়া বৰ্তমান বজাৰৰ সিমান সেনেকুৱা নহয়।
বজাৰত একোৱেই মানে ধৰা তোমাৰ একো খাব পৰা অৱস্থাই নাথাকে। তুমি যদি বজাৰৰ পৰা কিনি আনি কিনে থৈ দিয়া ঘৰত ঘৰত অ তুমি থোৱা নেক্স পিছ দিনাখনে তোমাৰ সেইখিনি পুৰা সেমেকি কিনে পুৰা শুকাই যায়। হয়, ইহঁতে কিবা সাৰ অহ, আৰু বেয়া নোহোৱাৰ কাৰণে এইবিলাক কিবা বস্তু সিহঁতে মিলাই। তাতে ৰাখি দিয়ে, তাতে ঘৰত অনাৰ পিছতে বেয়া হৈ যায়।
আপুনি গমেই পায় আজিকালি অৰিজিনেল বস্তু হা ক'ত নো পায় আজিকালি। চব সেইবিলাক খাৰ মিলোৱা বস্তু। যে পায়
তাকেইতো তাকেইতো মই সেয়ে তোমাৰ দেউতালৈ মনত কৰি, মই ভাবিলো এবাৰ ফোন কৰি চাওঁ। যদি বা য অহ, বা বাগানত কিবা আছিলে পাচলি-তাচলি, তেনেহলে তাৰে পৰা অলপমান আনি কেনে খাব পাৰিলো হয়।
হয় পাৰিব, মই সেই ভাবিয়েই আছিলোঁ যে এতিয়া যিহেতু খেতি ভাল হৈছে অলপ-চলপ। চ' এতিয়া বিক্ৰী কৰা চৰ্ত কৰিম বুলি ভাবিছোঁ তো, কিন্তু আপুনি যিহেতু ফোন কৰিলে ভালেই হৈছে।
আৰু বা সেই পাচলিৰ বাহিৰে আৰু বেলেগ একো ৰোৱা নাই নেকি দেউতাই?
ক'লোঁ না এইবাৰ তামোলৰ খেতি অলপ কৰিছিলে। তামোলৰ খেতিত অলপ উম ভাল হৈছে। বাট বতাহ-বৰষুণৰ কাৰণে অলপ তামোল সৰিছেও, তাৰপিছত গছবিলাক অলপ সৰি মানে, হালি গৈছে অলপ বেয়াকে। সেইটোৰ কাৰণে অলপ লছ হৈছে আমাৰ।
অহ, বতাহ-বৰষুণৰ, কাৰণে কিবা তামোলৰ গছ বোৰ ভাঙি পৰিছে নেকি?
হয়, হয়। দু দুটা তামোল গছ মানে ভাঙি পৰিছে আৰু এটা ঘৰৰ ওপৰতো পৰিছিলে মানে আমাৰ। চ অলপ সেইকাৰণে দিগদাৰ হৈছে।
অহ, ঘৰৰ ঘৰ মানে মানুহৰতো একো ক্ষতি হোৱা নাই চাগে?
নাই নাই, মানুহৰ একো ক্ষতি হোৱা নাই। মানে টিঙত পৰিছেতো, বেছি ডাঙৰ নাছিলে গছতো, সেইকাৰণে মানুহৰ একো ক্ষতি হোৱা নাই।
হয়, হয় ঘৰত তিং তি তিং থাবোৰ ভাঙিছে ছিল নেকি
হয়, অলপ ভাঙি গৈছে।
অহ, আচ্ছা। ঠিক কৰিছানে এতিয়া?
হয় বত বৰ্তমান এতিয়া বজাৰ চলা নাই কাৰণে ঠিক কৰিব পৰা নাই, ৰব। একবাৰে শাক পাচলিবোৰ যেতিয়া বিষ ষ্টাৰ্ হ'ব। তেতিয়া এইটো ঠি-ঠিক কৰিম বুলি ভাবিছো।
হয়। হয়। ঠিকে আছে দিয়া। আৰু ওচৰৰ ঘৰৰ ওচৰৰ ডাঙৰ ডাঙৰ গছ, নাৰিকল গছ, তামোল গছ, এইবিলাক থোৱাও ভাল নহয়। যিহেতু এতিয়া কেতিয়া বতাহ, বৰষুণ হয় ঠিক নাইতো। সেইকাৰণে ঘৰৰ ওচৰত আহ', থ'বই নালাগে।
একচুৱেলি তামোল গছটো মানে বেছি ঠাই নাছিলে। সেইকাৰণে ঘৰৰ ওচৰতে এটা দিছিলো। সেই
অ হয়। হয়। হয়। হয়। ওচৰতে হয়। বেছি ঠাই নাছিলে ন?
হয়।
অ', উমম'।
শাক-পাচলিত অলপ বেছি ধ্যান দিছিলো। সেইকাৰণে তামোল গছ মানে ইমান ধ্যান দিয়া নাছিলো। লাষ্টত ঝৰ আহি কিনে সেইটোৱে বাাহৰি গ'ল।
অ', এনে বা' বেয়া হৈছে। তামোল গছ চো বাগৰাৰ কাৰণে নহয় জানো?
হয়। বাট এতিয়া আমি ট্ৰাই কৰি আছো, যে লাহে লাহে সব ভাল হৈ যাক। এতিয়া শাক পাচলিবোৰ বিক বিক্ৰী হওঁক ভালকে।
তাকেতো তাকে মই ত', তোমাৰ দেউতাৰ বা'-বা বৰকে মনত পৰিছে। তাৰ মানে আগতে কেইবাবাৰো মই পাচলি তোমাৰ দেউতাৰ পৰাই আনিছিলো তো। মই ভাবিলো এইবাৰ আ', যদি ক', মানে খেতি কৰিছে পাচলিৰ। তেনেহ'লে মই গ'লে আনিব পাৰিম বুলি ভাবিছিলো। আৰু ইয়াতে মই ৰুইছিলো অলপমান। আহ', কিবা কিবি মিহলি কৰি ৰুইছিলো। কিন্তু নহ'লে। ভালদৰে নহ'লে। অকন-অ থাকোতে বৰষুণ যাক আহিল। সেইকাৰণে সেই গ সেইখিনি বা', মৰহিয়ে গ'ল।
সেই বৰষুণে বৰ্তমান প্ৰব্লেম দি আছে অলপ। তাত একো নাই বা', আপোনাৰো খেতিটো ভালেই হ'ব যিমান মানে ৰুইছে আপুনি।
হয়- হয় অকনমান খাব পৰা হৈছে- আমি অলপমান খাইছোও। কিন্তু এতিয়ালৈকে সিমান মানে ডাঙৰ হ'ব পৰা নাই কণ কণেই আছে।
আৰু সেইয়ে- এতিয়া গোবৰটো নহ'লে যদি সাৰ নহয় মাটিত সাৰ নহয় আমাৰ ইয়াতেতো একো সেনেকুৱা ধৰণৰ ৰুলেও নহয়।
অ সেইটোতো আপুনি জানেই হে-হে-
হয়, তাকেইতো আৰু আ, ৰ'দৰ সময় মাজে মাজে পানী ঢালিব লাগে আ-মোৰটোতো হয় মোৰটোতো- সময়ে নহয় ন? আ- তোমাৰ দেউতাইতো ভালদৰে কৰে এ- ৰাতিপুৱা গধূলি এ- দুইটাত। পানী
হয়, একচোৱেলি আমাৰ বিজনেচেই সেইটো। টো সেই কাৰণে অলপ ধ্যান দি থাকিব লাগে মানে টাইম টু টাইম।
হয়- হয় তাকেতো তাকে- হয়- হয়। গম পাইছো আৰু সেনেকুৱা তামোল গছডাল ভাঙি পৰিল তাৰ কাৰণেও- বেয়া লাগিল শুনি। হেল্ল'- হয়-হয় শুনা পাইছা ন?
পাই আছো-
অ', তাকেতো তামোল গছজোপা ভাঙি-ভ-ভ-ভঙা শুনা পাই কিনে বেয়া লাগিল। অ একো নাই ওচৰৰত সেনেকুৱা ধৰণৰ ডাঙৰ গছ নাৰাখিবা।
অ'
কেতিয়া বৰষুণ দিয়ে ঠিক নাই, কেতিয়া বতাহ দিয়ে ঠিক নাই। তো
হয়-যিহেতু বৰষুণ বতৰৰে চলি আছে চিজনটো বৰ্তমান।
হয়- হয়- বাকী দিয়া বাকী তোমাৰ আ- এনে গোটেইখিনি ঠিকেই আছে ন?
হয় মোৰ ফেমিলি বৰ্তমান ঠিকে আছে আপোনালোকৰ? ফেমিলি ঠিক আছেনে?
হয় হয় ঠিকে আছে। দিয়া- দিয়া মই সেইকাৰণে ফোন কৰিছিলো তোমাৰ ঘৰত কি খেতি কৰিছিল দেউতাৰাই? আ- মই সেই এইবাৰ সোধো। যদি কৰিছিলে আনিম, বুলি মই খবৰটো ল'বৰ কাৰণে ফোন কৰিলো। দিয়া ঠিক আছে দিয়া।
ঠিক আছে হ'ব দিয়ক।
দেহ